হয় হয় কওক কওক কওক।
হয় নমস্কাৰ আপোনাৰ পোনপ্ৰথমে মই আপোনাৰ শ্ৰীচৰণত অটপতি প্ৰণীপাত জনালোঁ।
হয় ধন্যবাদ মোৰ ফালৰ পৰা আপোনালৈ থাকিল।
হয় নিশ্চয় আপুনি বৰ্তমান ক'ত আছে বাৰু।
মই বৰ্তমান মানে ঘৰৰ ওচৰতে আছিলো এনেকি অলপ এনেকে কিবা অলপ কথা ভাবি আছিলো।
হয় আপুনি শলিয়া দাৰ ছোৱালীজনী। কথাটো শুনিছেনেেকম কাণ্ড কৰিলে নে তাই।
নাই মই ভালকে শুনা নাই নহয় মানে ৰাইজৰ মুখত এনেকে অলপ অলপকে শুনা পাইছো কি কৰিলে বাৰু ভালকে। কওকচোন আপুনি।
হয় হয় মানে এতিয়া মোৰ ক'বলৈকে লাজ লাগিছে আপোনাক গম পাইছানে। এ আজিকালি এই ফুৰ কোমলীয়া ছোৱালীবোৰ। আহ এনেকুৱা কৰিব নালাগে আমি আমাৰ দিনত এইবোৰ কৰা নাছিলো গম পাই। হ এই কি কি কৰিলে জানে। এই এনেকে আমাৰ বিদ্যালয় এখন যে আছে ওচৰৰে। আমাৰ কাতি বাহাৰ মধ্য ইংৰাজী বিদ্যালয়। সেই তাৰে বোলে চেনী কোঠা এটা তাত গম পাইছে নে। কিহ ল'ৰা এটাৰ লগত সোমাই আছে নহয় মানুহে দেখিছে। হ তহঁতৰ এই ফুল কমলীয়া বয়স। এইবোৰ চুমা খোৱা খুই হে সাৱতা সাৱটি কৰি এ হাতত ধৰা ধৰি। সেইবোৰ জানো ভাল কথা আপুনি নিজে কওকচোন বা সেইবোৰ জানো ভাল কথা।
হয় হয় মোৰ কথাটো অলপ সোনানকে শুনিছিলো বাৰু আৰু আৰু তাইৰ ভাগৰ ম। ছোৱালীজনী মই সৰুৰ পৰাই চাই আহিছো মানে কিছুমান চোৱা বহুত কুটনীতি স্বভাৱ কিছুমান আছে তাইৰ।
হয় হয় নিশ্চয়।
ধৰণ কি কোবোৱা।
ইছ ৰাম ৰাম
এটা ল'ৰা লগত উঠি গইছে মই আপোনাক এতিয়া কবলে মনো যোৱা নাই মুখখনে টপৰ টপৰ ওলাই আছে হ'লেও কথাটো মানে সিদিনাখন এক এ বাইকত মানে এনেকে লৰা এটা আগত সাৱটা সাৱটি কাপোৰৰ কি ধৰনো একদম পেটটো উলিয়াইছে উলিয়াইছে সাৱতা সাৱতি সেই প্ৰভুৰ ৰাজৰ আগত কেনেকে মোক
তাকেহে আমাৰে লাজ লাগে গম এনে আজিকালি এই ল'ৰা ছোৱালী সমূহৰ যিসমূহ কাপোৰ পিন্ধে মানে মানে সিহঁতৰ ওচৰদি পাৰ হৈ যাবলৈ আমাৰে লাজ চাগে এ এই আঠ আধা যদি গা উলিয়াই তহঁতে কাপ অ এতিয়াহলে বাৰু কেনেকৈ হয় কওকচোন এ আমাৰে লাজ লাগে তহঁতৰ অকণো লাজ নালাগে নে বাৰু এ সিদিনাখন দেখিছো সেই তাইয়ে সেই বুকুখন উলিয়াই কাপোৰ এযোৰ পিন্ধি গৈছে হ তহঁতে বাৰু তেনেকেনো কাপোৰ পিন্ধিব লাগে নে এইবোৰ ভাল কথা নহয় আচলতে আমাৰ নৱপ্ৰজন্মক কোনফালে গতি কৰিছে আপুনি নিজেই ভাবক এবাৰ
একেবাৰেই নাছিলে কিন্তু আমাৰ দিনত একদম মানে পেটটো চাদৰ মেখেলা পিন্ধিলো পেটটো ওলাব নাপায় সেই বুকুখন ওলাব নাপায় একদম উৰণি চোৰণি লৈ কম জনী দীপলীপ আমাৰ বোৱাৰী বিলাক আছিল নে আৰু এতিয়া এই হয় হয় কাউৰী এজনী ভাগৰি এতিয়ানো বিয়াৰ কথা ওলাই আছে কানো ক' লৰা এটা পালে নাজানো আৰু বিয়াত ঠিক কৰিছে হেনো এতিয়া যেনিবাও কি বুলি ক' লৰাটো এতিয়া গম নাপাই বুলিহে মিছা কথা কৈ কৈ এতিয়া বিয়াখন ঠিক কৰিছে অহা বছৰলৈ এতিয়া দিয়া
তাকেহে আপুনি এতিয়া চকচোন সেই ল'ৰাজনৰ বাৰু জীৱনটোত ধ্বংস হৈ নাযাব নে, তেনেকোৱা এজনী ছোৱালী যদি সেই লৰাটোৱে বিয়া পাতি লৈ গুচি যায় সেই ল'ৰাটোৱে পিছত যদি গম পায় তাৰ মনটোত কম দুখ লাগিবনে বাৰু তাৰ হ মাক বাপেকৰ সন্মান ক'ত থাকিব বাৰু ল'ৰাজনৰ আপুনি নিজেই ভাবকচোন এ আমাৰ দিনতে ভাল আছিলে গম পাই নে চাদৰ মেখেলা পিন্ধে ধুনীয়াকে উ এটা সময়তো সেয়া আমাৰ মাইকী মানুহ এনেকে মতা মানুহ সন্মুখত ওলাব নোৱাৰিছে পৰ্দাৰ আঁৰৰ পৰা কথা পাতিছিলে আজিকালি ছোৱালীয়ে আধা উলংগ হৈ এনেদৰে এইবোৰ ভাল নালাগে আমি এখন যিহেতু সমাজত বাস কৰো কিছুমান নীতি নিয়মৰ মাজত আমি চলো গতিকে এনেধৰণৰ কাৰ্যকলাপ বিলাক কোনো মানে এনেকে সহ্য কৰিব বিধৰ নহয়
হয় হয় হয় আমাৰ মানে আমাৰ অঞ্চলতো মানে আমাৰ গাঁৱতে হওক অকলে শলিয়া জীয়েক বুলিয়েই নহয় মানে আৰু আছে দুজনীমান কথা কবলৈ হলে মই এতিয়া লোক লোক বদনাম গৈ আছো কিছুমান নাই হলেও মানে এতিয়া এতিয়া আমা ডিম্বু দা ছোৱালীজনী সৰুতে কম সেইজনী না কেদিখেৰা জ জল বৈ থাকে নে সেয়া হেৰি শিঙোন শিঙুন একদম বৈ থাকে মুখলৈকে হলেও এতিয়া সেইজনী এতিয়া প্ৰেমত পৰিছেগৈ জয়ন্ত হৈ কালুৱাটোৰ লগত সৰুটোৰ লগত বা সৰুজনী ভাল পাব লাগে নে কি লীলা খিলা অ হাবিয়ে বননিয়ে সাবতা সাবতি এইবোৰ মানে সামাজিক মা ধ্যমত বাও সেইবিলাক ধৰণৰ কিবা চিত্ৰ তেওঁলোকে প্ৰচাৰ কৰিব লাগে নে সাবতা সাবতিকে
উম নাপায় নাপায় নাপায় এইবোৰ মানে কাৰ্যকলাপে আমাৰ যিসমূহ ন উঠি অহা নৱপ্ৰজন্ম এ তেওঁলোকৰ মনত বাৰু কি প্ৰভাৱ পেলাব কওকচোন এ আজিকালি সেই তিনি চাৰি বছৰীয়া যিসমূহ শিশু আছে তেওঁলোকৰ হাততো মো বাইল ফোন তেওঁলোকেতো সামাজিক মাধ্যম ব্যৱহাৰ কৰে। গতিকে আপুনি ভাবকচোন তেনেকোৱা ধৰণৰ যদি চিত্ৰসমূহ এই তিনি চাৰি বছৰীয়া ল'ৰা ছোৱালী বিলাকে দেখে তেওঁলোকৰ মনত বাৰু কি প্ৰভাৱ পেলাব। হে তেওঁলোকে হয়টো ভাবিব যে আমিও এনেকোৱা কৰোঁ। আপুনি এবাৰ ভাবি চওকচোন বাৰু সেই তিনি চাৰি বছৰীয়া ল'ৰা এটাই তিনি চাৰি বছৰীয়া ছোৱালী এজনীৰ লগত যদি সেইবোৰ কৰে আপোনাৰ বাৰু ভাল লাগিবনে? কি শিক্ষা দিছে কি শিক্ষা দিছে আপুনি এবাৰ নিজেই ভাবকচোন।
হয় হয় আৰু মাক বাপেক বিলাকো আজিকালি যি বিলাকে হ'ল আধুনিকতাৰ লগত মিলোঁতে মিলোঁতে মানে নিজৰ পৰিয়ালটোৱে বৰবাদ কৰি দিছেগে আৰু এনেকোৱাই পৰিস্থিতি আহিছে, আজিকালি মাক বিলাকেও মানে যিবিলাক কাপোৰ পিন্ধি পিনি দেখুৱায় আগতে আমাৰ দিনত সাহস আছিলে আমাৰ সন্মুখত এনেকে ওলাই পেলাই চাদৰ মেখেলা যেতিয়া উৰণি নোলোৱা কে ওলাবলে হা হেৰি শুনিছেনে বুলি একেবাৰে পৰ্দাখনৰ পিছত কাষৰ ৰুমটোৰ পৰাহে চিঞৰে হেৰি আহক আহ আহাৰ খাব সময় হ'ল।
হয় হয় হয়।
গিৰিয়েকক মাতে কি বুলি ঐ শুনিছানে ভাত দিছো খালে খুৱাহি নাখালে নাই। এইবোৰ সৰু ল'ৰা ছোৱালীক যিবোৰ শিশুসকলক এইবিলাক সংস্কাৰ দিছে নে তেখেতলোকে
হয় হয় দেই নাপায় এইবোৰ মানে আজিকালি মোৰ তাকেহে ভাবিলে মানে ভয় লাগে আমাৰো ল'ৰা- ছোৱালী আছে দিয়কচোন। এ আমাৰ ল'ৰা -ছোৱালীয়ে যদি সেইবোৰ দেখে এ আমাৰ ল'ৰা ছোৱালী কিন্তু তেনেকুৱা নহয়। দেই আপুনি এতিয়া মই আপোনাক ফুট- ফুটনি মাৰিছো বুলি কব মই আপোনাৰ ল'ৰাটোৰ অকণো বেয়া দেখা নাই।
হয় হয় আপোনাৰ আপোনাৰ ছোৱালীজনীও মই মানে একদম কোনো খোট দেখা নাই ইমান ভাল ব্যৱহাৰ কাপোৰেই চাবানে তেওঁ ৰা- ৰাস্তা দি যাব লাগে হয় খুৰা ভালনে বুলি যি সাৰ মাত দিয়ে মইয়ো একদম মন্তৰ চুই যায়।
হয় হয় দেই আমাৰ লৰা- ছোৱালী কিন্তু আজিলৈকে এইবোৰত নাই দেই মই কিন্তু, গৌৰৱ কৰিব পাৰো জানে নহলে আপুনি কি ভাবে এটা মই কাম কৰো বুলি ভাবিছোঁ।
হয় কওক কওক।
হয়, মানে এতিয়া আপুনি চাব আপোনাৰ যিহেতু ছোৱালীজনী ইমান সুন্দৰ, ইমান গুণৱতী, ইমান দুখৱতী, আৰু যিহেতু মোৰ ল'ৰাটো আছে। হ আৰু সেই ছমাহ পাঁচ মাহৰ পিছতে সিও আপোনাৰ আকৌ সেই চাকৰি এটা পাম পাম বুলি কৈ আছো নহয়, এ এই চাকৰিটো যে এতিয়া হৈ যাব তাতে আকৌ চৰকাৰী চাকৰি। বোৱাৰী এজনীতো আমাৰ ঘৰতো লাগে, আপুনিতো বুজি পাইছে চাগে। বোৱাৰী এজনীতো লাগে আপোনাকো বোৱাৰী এজনী লাগে মোকো বোৱাৰী এজনী লাগে। মই ভাবিছো আপোনাৰ মোৰ এই বন্ধুত্বটো যদি হয় আপোনাৰ মোৰ এই বন্ধুত্বটো যদি আমি যদি অকমান সম্বন্ধলৈ ৰূপান্তৰিত কৰিব পাৰোঁ। মই আপোনাক কথাটো কৈছোহে কিন্তু দেই মই প্ৰস্তাৱটোহে দিছো বাকী এতিয়া আমাৰ দুই ঘৰৰে যেতিয়া মানে আমি আলোচনা কৰিম আপোনাৰ মোৰেটো মন মিলে। সেইটো কিন্তু আপুনি নাকচ কৰিব নোৱাৰে হয় কিন্তু পৰিয়ালটোৰ মন মিলিব লাগ- গিব লৰা ছোৱালীৰ মন মেলিব লাগিব আপুনি বা কি কয়।
হয় হয় হয় আপোনাৰ মানে ল'ৰাটোলে মোৰজনী ছোৱালীজনীক গটাব পাওঁ তেতিয়া মই অত্যন্ত সুখী হ'ম। অ তাৰ ব্যৱহাৰ মই মানে কি বুলি কম মই সত ভম্ব এনেকুৱা ব্যৱহ- হাৰ এনেকুৱা মানে দুহেজাৰ ছাব্বিশ বৰ্ষত। টো যে এনেকুৱা এজন ল'ৰা আছে আমাৰ অঞ্চলত। যে একদম ৰাস্তাত দেখিলে মূৰ তললে কৰি, থকা ল'ৰাজন একে মূৰটো দাঙি যেতিয়া খুৰা আহিছে নে বুলি যেতিয়া মাতষাৰ দিয়ে মই মানে একদম আ- আচৰিত হৈ যাওঁ আৰু কি সংস্কাৰ টাৰভাগৰ আৰু বাইকখন সি- লাহে লাহে চলাই কোনো তাৰ মানে উদ্ভন দালি নাই ৰাস্তাত মই দেখো। আৰু মই বহুত সুখী হ'ম যে আমাৰ এই- বন্ধুত্বটো যেন এটা সম্পৰ্কলৈ ৰূপান্তৰিত হয়। আৰু হয়তো এদিন আপোনালোকৰ সপৰিয়ালে আমাৰ ঘৰত। এ দুপৰীয়াৰ আহাৰ আহাৰ সাজৰ কাৰণে এদিন আহিব তেতিয়া হয়তো কথাটো অকমান কাণচোৱাই - থব পৰা হ'ব।
নিশ্চয় নিশ্চয় মোৰতো এই খোৱা কথা শুনিলে লোভৰ পানী পৰিয়ে থাকে আপুনিতো- জানেই হেহ হেহ মানে এতিয়া কিছুমান কথা আছে দেই আপোনাক কিন্তু মই এতিয়াই কওঁ আপুনি কিন্তু অকমান বেয়া নাপাব।
হয় হয় কওক।
মানে আমাৰ ঘৰত এতিয়া এই বোৱাৰী এজনীতো তেনেকে বোৱাৰী নহয় আপোনাৰ যিহেতু পৰিবাৰো আছে তেওঁতো এনেই বোৱাৰী নোহোৱা নহয়। হয় আপোনাৰ ছোৱালীজনী ৰূপৱতী, গুণগতী হব পাৰে কিন্তু বোৱাৰ- ৰী হোৱাৰ লগে লগে কিছুমান নিয়ম কানুন আহি যায়, মই তাকে অকমান দূৰ- দুটা তিনিটামান নিয়ম কানুন আছে তাকে যদি আপুনি বেয়া নাপায় মই কিন্তু প্ৰস্তাৱটো দিয়া আগতে আপোনাক ক'ব বিচাৰো দেই।
হয় ক'ব পাৰে নিঃসন্দেহে ক'ব পাৰে আপুনি।
হয় মানে আমাৰ ঘৰৰত যদি বোৱাৰী হবলে হয় তেন্তে কিন্তু বাহিৰত ওলাই যাব নোৱাৰিব বোৱাৰী হা এই নাকৰ ওচৰত পৰালৈকে উৰণি ল'ব লাগিব আৰু একদম পেট, বুকুৰ ঢাকি চাৰৰ মেখেলা পিন্ধাটো একদম বাধ্যতামূলক। কিন্তু দেই লগতে ৰাতিপুৱা ভাত দুপৰীয়া ভাত, ৰাতিৰ ভাতটো বনাব লাগিব। আৰু আপুনিতো জানেই মই চাহ দিনটো পাঁচবাৰ খাওঁ। এ মোক কিন্তু সময়ে-সময়ে চাহটো যোগান ধৰিব পাৰিব লাগিব। নহ'লে কিন্তু মই এনেকে এলাহ-পেচাহ বোৱাৰী ঘৰলৈ অনা মানুহ কিন্তু নহয় আপুনি জানে।
হয়-হয় আৰু আপুনি আমাৰ ঘৰলে আহিছে মোৰ ছোৱালীজনীকো দেখিছে। তাই হাতৰ আপুনি চাহৰ সোৱাদো লৈ গৈছে আহ আপুনিতো জানেই কেনেকুৱা। আৰু তাইৰ আজিকালি এইবিলাক শলিয়া জীয়েক বা ডিম্ব জীয়েক এনেকুৱা ধৰণৰ তাইপ সংস্কাৰ পোৱাই নাই আপুনিতো আমাৰ ঘৰখন জানে আৰু তাইও মানে হয়তো বোৱাৰী হৈ যাব। কবলৈ গ'লে লে আপোনালৰ ঘৰত ছোৱালী হিচাপে থাকিব। যিহেতু তাৰ আপুনি যোনকেইটা একদম যিকেইটা মানে আপুনি নিয়ম কানুন কলে সেইকেইটা তাই ঘৰতো মানি চলে। ঘৰতো তাই দেউ- তা মই বাহিৰলৈ এপাক যাওঁনে বুলি সুধি পেলাই যায় আৰু মই যেতিয়া আকৌ মাজনী তই যাব নালাগে ভিতৰত থাক। তেতিয়া ক'ব হ'ব দেউতা মই নাযাওঁ মই ভিতৰতে আছো দিনটো পঢ়া টেবুলতে পঢ়ি থাকিব পঢ়ি থাকিব এনেকুৱা সংস্কাৰ দিছোঁ মই ছোৱালীক।
হয় হয় মইতো আপোনাক সেই সৰু কালৰ পৰাই পাই আহিছো আপুনি আপোনাৰ ছোৱালী কেনে কেনে সংস্কাৰত ডাঙৰ দীঘল কৰিছে মইতো জানো গতিকে সেয়াই আৰু মানে কিছুমান নিয়ম কানুন থাকো এনেকে বোৱাৰী এজনীতো আমি এনেকে তেনেকে লৈ আনিব নোৱাৰো এলাহ পেচাহ ছোৱালী এজনী গতিকে সেই নিয়মখি- থাকে। লগতে আমি আৰু কিছুমান নিয়ম আছে যেনেকে ধৰি লওক, আমাৰ আপোনালোকৰ ঘৰলৈ ছোৱালীজনীক সঘনাই অহা যোৱা কিন্তু কৰিব নোৱাৰিব। আ বোৱাৰী হোৱাৰ লগে লগে অকনমান বন্দী হোৱাটো একদম জৰুৰী কিন্তু আপুনি ধৰিব দেই আপোনাৰ ছোৱালী হ'লেও মই কিন্তু কৈ দিছো মই কিন্তু বহুত এলাহ পেচাহ মানুহ নহয় আকৌ মই তেতিয়াই কলো আপোনাক অকনমান বন্দী কৰি ৰাখিব লাগিব ন নহলে আজিকালি যিহে বোৱাৰী মন চঞ্চল এ এটালৈ অহাৰ পিছতো বেলেগ এটালে মন মেলে আকৌ আজিকালি এই সামাজিক মাধ্যমবোৰ কিবা ফেচবুক নে হোৱাটছপ সেইবোৰ সেইবোৰত কিন্তু সেই বেয়া বস্তুবোৰ কৰিলে বেয়া কামবোৰ কৰিলে অকনমান কথাটো বেয়া হয় গতিকে তাকে ভাবি আপোনাক কথাটো কলো দেই বেছিকে ওলাই মেলি যাবলৈ কিন্তু মই নিদো আৰু আকৌ দেই মোৰ
হয়-হয় আৰু বিয়াখনজনী হৈ যায় বিয়াৰ পিছত হয়তো মইনো ক'ত দেউতাকটো হৈ থাকিম আৰু বিয়াৰ পিছতো আপুনিয়ে দেউতাক প্ৰতেকে তাই হয়তো গোটেই আজীৱনলৈকে আপোনালোকৰ ঘৰখনে তাই নিজৰ ঘৰ হব আৰু আপোনালোকৰ আপুনিয়ে হওক বা আপোনাৰ পৰিবাৰেই হওক তাই ভাল বেয়া কিবা ভুল কৰিলে কেতিয়াবা হয়তো কেনেকে ফটকে গালি এটাও দি দিব পাৰিব বা খং অকণো কৰিব পাৰিব হয়তো আপোনালোকে কিবা ভুল কৰিলে বুজাবও পাৰিব সেইটো অধিকাৰ আপোনালোকৰ সম্পূৰ্ণ আছে তাৰ ওপৰত মই কথা ক'বলৈ নাযাওঁ কিন্তু তাই মই এটা কথা ক'ম তাই কোনোফালৰ পৰা আপোনালোকক নিৰাশ নকৰে